হেল্ল' হ গুড ইভিনিং ছাৰ উ কেনে আছা ছাৰ আহ আছো ভালো আৰু আপোনাৰ
অ এ ভালে আছে ভালে আছে ক'ত আছে
আছো বৰ্তমান আৰু ঘৰতে আছো
অ হ'ব এতিয়া তো আপুনি ফ্ৰী আছে নহয়
হয় এয়া ফ্ৰী এ আছো মানে ইমান গৰমত আৰু কত যাম
অ
বহুত গৰম পৰি আছে
এক কাম কৰ আলোচনা ক'ৰ হ'বনে
হয় হয় কৰকচোন হয় হয়
একচোৱেলিতে ফেমিলিৰ বিষয়ত আপনালোকে আজিকালি দেখি আ ত' আগৰ মানুহ, আগৰ মানুহ যিবিলাক আছিল সেইবিলাক আগৰ ফেমিলিত- আঠ জন কৈ জুনকৈ
হয়-হয়। হয়।
শুনা পাইছে আপুনি?
হয় শুনা পাইছো। কওক?
সেইটো- আপোনালোকে এতিয়া কি কৰিব। লাগে অকণমান। শিক্ষিত হ'ব লাগে। শিক্ষিত মানুহৰ লগত- চলা-চল কৰিব লাগে।
হয়।
আঁহ', তাৰপৰা শি- কিব লাগি মেলিটো হ'ল কেনে হয় নে। সৰু- ফেমিলি হ'লে, সৰু ফেমিলি হ'লে কি হয় আমালোকে- খাই পিন্ধি সকলোতে শান্তি পাওঁ।
হয়।
আমাৰলোকৰ যি কামাও সিহঁতে ডাঙৰ ফেমিলি হ'লে কি হয়
হয়।
হয় নে।
হয়।
হয়।
প্ৰতিজন থাকিব লাগে।
হয়। হয়।
হেল্ল'।
সেইটো কৰিলে কেনেকুৱা হ'ব বস্তু।
আপ-আপুনি ছাৰ একচুৱেলি নে আপোনাৰ মোবাইলত নেট নাই নেকি ছাৰ?
নেট টো আছে ছাৰ। কওঁক শুনি-শুনি আছোঁ কওঁক।